সাত
হেল্ল'
হেল্ল'
হয় শুনিছে নে?
শুনিছোঁ, তুমি শুনিছা?
হয়, হয় শুনিছোঁ, শুনিছোঁ কি কৰি আছা? হা-হা
এনেই বহি আছোঁ তুমি কি কৰিছা?
মই এ অলপ মানে পঢ়িম বুলি ভাবিছিলোঁ।
অ' ভাত পানী খালা?
হয়, ভালে আছা নহয়?
ভালে আছোঁ, তুমি ভালে আছা?
অ', আছোঁ, আছোঁ অ', মাহঁতৰ ভাল নে?
ভালেই, ভাত খালানে বোলো।
ভাত খালো, খালো।
তোমাৰ নেটৱৰ্কতটো পোৱা নাই হেল্ল' হেল্ল'।
অ' অ' আছা নে কি?
হুম। হেল্ল'।
হেল্ল'।
অ' কোৱা।
হেল্ল' হেল্ল'।
উম, হেল্ল' হেল্ল'।
ভাত বনাইছা নে কি সুধিছা? তোমাৰ ভ‌ই-ভালকে মানে এবাৰ দুবাৰ নাহিছে। নেটৱৰ্ক প্ৰব্লেম নেকি?
হয়, অ', ৰ'ব ৰ'ব। হয় শুনিছা নে?
শুনিছোঁ।
শুনিছা নে?
শুনিছোঁ কোৱা।
হয়, হয় এতিয়া মানে অ' এতিয়া তুমি কিবা বিজনেচ চিজনেচ কৰি আছানে নে পঢ়ি আছা?
মই পঢ়ি আছোঁ, এনে মানে এম্ব্ৰইডেৰী চেমব্ৰইডেী কৰি থাকোঁ আৰু ঘৰতে।
হয় হয় মানে এতিয়া তুমি কিবা বিজনেচ কৰিম বুলি ভাবিছা নি বাৰু?
অ' মই মাছৰুমৰ বিজনেচ এটা কৰিম বুলি ভাবিছোঁ।
কিহৰ কিহৰ।
মাছৰুম।
মাছৰুম, কটো মাছৰুম। মাছৰুম মানে কি বস্তু মই বুজি পোৱা নাই?
মাছৰুম বুজি পোৱা নাই হেৰি আকৌ কাঠফুলা। কাঠফুলা, অসমীয়াত কাঠফুলা বুলি কয়।
ফুলা অ' হয় হয় কাঠফুলা কাঠফুলা আমাৰ ইয়াতো হয় পাইছোঁ, পাইছোঁ এই মা-মাংসৰ লাগে খাই।
ভাল লাগে, খালী এনেই বনৰীয়াবিলাক যি টি খাব নালাগে খালী।
নালাগে নেলাগে সেই সময়ে দেহৰ।
পৰুৱা পৰাটোৱে খায় মানে যোনটো পৰুৱা পৰে যে
হয়।
সেইটোহে খায় মানে এনেই পৰোৱা নপৰাটো মানে নাখায় মানে এনেই সেইটো কাঠফুলাটো জেহেৰ টাইপৰ হয় ন কিছুমান কিছুমান বস্তু খে খায়।
হয়, হয়। হয় এতিয়া এতিয়া তুমি যে মানে কাঠ ফুলাৰ ব্যৱসায়টো মানে কৰিম বুলি ভাবিছা
উম।
অ' তুমি। তাৰ কিবা মানে কাৰোবাক দেখি কৰিবানে নে নিজে ভাবিছা
মানে আমাৰ ঘৰৰ মানুহে কৰে মানে সেইটো হা সেইকাৰণে ময়ো কৰিম বুলি ভাবিছো মানে।
অ' ঠিকেই ভাবিছা হয়, হয়। এয়া তাৰ পৰা মানে কিমান তোমালোকৰ প্ৰফিত কেনেকুৱা ধৰণৰ হৈছে
সেয়ে কাঠফুলাৰ প্ৰফিট বহুত মানে ইনভেষ্ট মানে কম কৰিব লাগে কিন্তু প্ৰফিট বহুত হয় খালি অলপ মানে কষ্ট কষ্টটো কৰিবই লাগে আৰু কষ্ট মানে ইমান কষ্ট নহয় চোৱা বনাব হ'লে মানে অকণমান খেৰ
হয়।
হয়। হয়। হয়, হয়, হয়। হয়। হয় হেল্ল'। হয়। তই মোবাইলটো অকন জেগাতে ৰাখি থ চোন।